শুনিছেনে দাদা শুনিছেনে আপুনি মোৰ হেল্লো' আপোনাৰ মই হেল্লো আপোনাৰ মই কথা শুনি আছো আপুনি মোৰ কথা শুনিছেনে
হয় হয় শুনিছো শুনিছো অ কি কৰি আছে
মই আছোঁ এনেই আপুনি কি কৰিছে
মই এয়া এনে অকণ ওলাই আহিছিলো বাকী ভালেই নহয়
ভাল ভাল ভাল আপোনাৰ ভালনে
হয় হয় বাকী মা হঁতৰ ভালেই নে
ভাল ভাল আপোনালোকৰ মা হঁতৰ ভাল নে মা দেউতা হতৰ
ভাল ভাল বাকী অহ কওঁকচোন, কি খবৰ?
ভাল, ভাল, ভাল, খবৰ ভাল। আপোনাৰ খবৰ কেনেকুৱা? আপোনাৰ খবৰ?
হয় ভাল।
আপুনি আপোনালোকৰ সেই অঞ্চলত খেতিৰ কেনেধৰণে প্রস্তুতি চলিছে তাৰ বিষয়ে অলপ মান জানিব পাৰি নেকি?
হয়, হয় নিশ্চয় আৰু আপুনি এটি ভাল বিষয়ে, ভাল কথায়ে সুধিছে মোক খেতিৰ কথা উম, আমাৰ ইয়াত নে কি খেতিটো এ সুন্দৰভাৱে কৰিছে এতিয়া যিহেতু খেতিৰ চিজন এতিয়া যিহেতু ধান অহ, মানে অহ, অয়-অয়-অনান্য শাক-পাচলি সমূহ কৰে গাঁৱলীয়া ৰাইজে বা চহৰতো কিছুমানে কৰে এ বৰষুণৰ বতৰো এতিয়া মানে কি খেতিত আমাৰ মানুহবিলাক এনকে পচন সাৰ দি খেতিটো কৰিছে মই দেখি ভাল পাইছো, কিছুমান মানুহে, কিছুমান মানুহে তাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো নে একদম একদম অশুদ্ধ কথা মানে কি হয় ৰাসায়নিক
সেইটো আপুনি, সেইটো আপুনি, সুদ্ধ কথাই কৈছে বাৰু।
প্ৰয়োগ কৰিলে মানে এ আমাৰ যেতিয়া আমি খেত খেতিটো সেই খাম, খেতিটো সোনকালে ডাঙৰ হব এইটো সঁচা কথা কিন্তু আমি যেতিয়া সেই খেতিটো পৰা মানে ফচলসমূহ খাম তেতিয়া আমাৰ মানে বহুত এফেক্ট হ'ব।
হয়, হয়, হয়, আপোনালোকৰ এইফালে ধান খেতি কেনে ৰে প্ৰস্তুতি চলিছে।
হয়, আমাৰ এইফালে ধান খেতি মানে, ধান খেতি সুন্দৰভাৱে প্ৰস্তুতি চলিছেছে বাৰু আমাৰ এ গৰু মানে ট্ৰেক্টৰৰ মানে নতুন উন্নত প্ৰযুক্তি লগাইছে, টেক্টৰ ট্ৰেক্টৰত মেচিন ফিক্স কৰি যেনে ৰোৱা মেচিন এ ধান ৰোৱা মেচিনো ফিক্স কৰি তেনেদৰে ৰুইছে কিন্তু আমি, আমি নিজ হাতে ৰুইছোঁ আৰু গৰু লগাই হাল বোৱাইছোঁ। আমি, মি
সেইটো আপুনি, আপুনি কিহৰ কাম কৰিছে বাৰু?
হয়, হয়। মেচিনৰ দ্বাৰা কৰিলে কি হয়, মানে, মেচিন, মেচিনটো যেতিয়া মাটিডৰাত নামিব, সেই মাটিডৰা, মানে, বহুত কষ্ট পায়। তাৰ ফলত, মানে, কি, ধানখেতি কেতিয়াবা হৈও নুঠিব পাৰে। আৰু, মানে, মেচিনত যেতিয়া হয়, মেচিনত যেতিয়া আ, ধান সমূহ, মানে, কি, কঠিয়া সমূহ ভৰাই দিয়া হয়। তেতিয়া সেই বহুত কঠিয়া নষ্টও হ'ব পাৰে। তাৰ ফলত আমি যিমান কঠীয়া উৎপাদন কৰিছিলোঁ তাৰ মানে, আধা সংখ্যক কেতিয়াবা বেয়াও হৈ যায়। এইভাগো, মানে, কিছুমান বেয়া হয়, কিন্তু মেচিনতকে বহুত কম পৰিমাণে বেয়া হয়। আপোনালোক কৰ কেনেধৰণে কৰিছে
আমাৰ খেতিৰ কাৰণে আমি হাল বাইছোঁ। কঠীয়া পৰা হৈ গ'ল অলৰেডি আৰু আমাৰ খেতিৰ কাৰণে আমি নিজে, নিজৰ ঘৰতে গৰু আছে। গৰুৱে হাল বাই আছোঁ বৰ্তমান হাল বাই এতিয়া বাও ধানৰ বাও ধান আমি শিছিলোঁ। তাহত এতিয়া আমি খালে শালি ধানৰ কাৰণে হাল বাই থৈ দিছো, মাটিতো অলপ গেলিবৰ কাৰণে বা তাত থকা যিখিনি এ জীৱ সেই পচি মৰিবৰ কাৰণে যেতিয়াৰ পৰাই আমাৰ পচন সাৰ প্ৰস্তুত হৈ যাব। আমি অন্য ধৰণে আমি আকৌ সাৰ প্ৰয়োগ নকৰাকৈ হ'ব এতিয়া আমি অলপ দিনৰ আগতে আমাৰ পথাৰবিলাকৰ গৰু ছাগলী চৰি যিখিনি গৰু ছাগলীৰ মল মূত্ৰ আছিলে তাৰ সেয়াও আমাৰ সাৰৰ বাবে উপযুক্ত উপযোগী হৈ আছে। সেইখিনি আমি সাৰ গোটেই বিচৰিত কৰিব কাৰণে হাল হাল বাই পেলাই থৈ দিছো। মাটিটো মাটিটো যেতিয়া হাল পানী হৈ যাব পানীত গোটেই সাৰ যিখিনি গোবৰ মূত্ৰ যিমান হেৰি আছিলে ৰাসায়নিক -ৰাসায়নিক আমাৰ পচন সাৰৰ সেইখিনি গোটেই বিয়পি যাব। বিয়পি গৈ আমাৰ মাটিটো বহুত উন্নত হৈ পৰিব। তাৰ পিছতে আমি ভাল তাৰ পিছতে আমি ভালদৰে হাল কোৰ, শাল কোৰ মাৰি আলি পদূলি দি আমি খেতি কৰিম।
হয়, হয়।
কঠিয়া ৰুম গে গৈ কিন্তু
হয়। একদম ধুনীয়া পদ্ধতি কৰাথা হ'লে।
উ'ম।
মানে গৰু ছাগলী এৰাল দি দিলে তাৰ মনমত মানে সেইবিলাক সাৰে হয় সেই, সেই সাৰেই মানে আমাৰ খেতিটো উৎপাদনত বহুত সহায় কৰে এ এতিয়া কি মানে মানুহে যিহেতু মেচিন লগাইছে। আগৰ দিনৰ মানুহৰ সেইকাৰণে তেঁওলোকৰ স্বাস্থ্যওঁ ভাল।
আপুনি যে নিজক আপোন ভাল আৰু দাদা আপুনি নি যে কলে ৰাসায়নিক আপুনি যে ক'লে এতিয়া ৰাসায়নিক সাৰ সাৰ প্ৰয়োগ কৰিছে। ৰাসায়নিক সাৰ পৰিলে প্ৰয়োগ কৰিলে কি? হয় মাটি মাটিডৰা যিটো উৰ্বৰতা সেই উৰ্বৰতাটো বহুত পৰিমাণে কমি আহে সেইকাৰণে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাটোৱেই আমাৰ ৰাইজক কাৰণে ভাল বুলি মই ভাবোঁ। সেইটো আপুনি সেইটো বিষয়ে কি মাত মাতিব? ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰিব লাগে নে নালাগে?
হয়, আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। কেতিয়াবা কম পৰিমাণে, কম পৰিমাণে। যিহেতু কি হয়, মানে, আমাৰ যিসমূহ কেতিয়াবা শাক-পাচলি কৰিলে পোকে ধৰে, সেইসমূহ, মানে, আমাৰ এ ঘৰুৱা দৰববিলাক নাইকিয়া হৈ যায়, বজাৰৰ পৰা আমি দৰবত দিব লাগিব কিন্তু আমি এ গুটি উপাদানলৈ যাতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে এতিয়া গুটিটোৰ ৰাসায়নিক সাৰ প্ৰভাৱ পৰে। আৰু স্বাস্থ্য এতিয়া আগৰ দিনৰ মানুহে নিজে হাল বাই নিজে খেতি কৰি এ উৎপাদন কৰিছিল কিন্তু এতিয়া এতিয়া যেতিয়া মানে এ মেচ মেচিন হ'ল সেই মেচিনৰ ফলত কি যে মানুহৰ মানে এলাহো বাঢ়ছে আৰু লগতে স্বাস্থ্যৰো মানে বহুত ক্ষতি হৈছে আগন্তৰ মানুহে কাম কৰি থকাৰ কাৰণে সিহঁতৰ স্বাস্থ্য চ্চ হ'বলৈ যি দেখিছো মেচিন, মেচিন ওলোৱাৰ পৰা মানে মানুহবিলাকে কাম কৰ আৰু সেইবাবে সিহঁতৰ মানে বহুত সুস্থ হয় সিহঁতি।
আ, এতিয়া আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাটোৱেই ভাল বুলি মই ভাবোঁ। ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ লগ কৰা পদ্ধতি আছে আমি যেতিয়া বোলে আমাৰ ধান ডৰা বোলে কিবা পোক লাগি ধানডৰা বেয়া হৈ গৈছে। তেতিয়া আমি বজাৰৰ পৰা ৰাসায়নিক সা সাৰ আনি প্ৰয়োগ কৰাটো আমাৰ কাৰণে উচিত কিন্তু যিটো তাত ইউৰিয়া কিবা সেইখিনি প্ৰয়োগ কেতিয়াও কৰিব নাগে যেতিয়া গুটি লগা বস্তু ভুলতো প্ৰয়োগ কৰিব নালাগ আমা দা
হয়, হয়। এতিয়া কি আপোনালোকৰ মানে এ সেইফালে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে নেকি?
আমাৰ ৰাসায়নিক সাৰ যেতিয়া আমাৰ ধানডৰা বৰ্তমানলৈকে প্ৰয়োগ কৰা নাই আমাৰ ধানডৰা যেতিয়া পোকে ধৰিব তেতিয়াহে আমাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰে কিন্তু যে যেতিয়ালৈকে বোলে ধানদৰা পোকে নধৰে নধৰিলে, তেতিয়া আমাৰ কোনো ধৰণৰ ৰাসায়নিক সাৰ আমাৰ ঘৰৰ মানুহে নকৰে।
কিন্তু আপোনালোকৰ সেই এ ওচৰ পাজৰ সমাজত মানে কি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খেতি কৰিছে যদি আপুনি তাৰ পৰা মানে খেতি নাখাব আপুনি নিজে যিখিনি উৎপাদন কৰিছে সেয়া খাওক কাৰণ, সিহতি ৰসায়নিক সাৰ কৰিছে কেৱল মানে ব্যৱসায়ৰ ক্ষেত্ৰত। সিহতি এই নিজৰ যিখিনি খেতি কৰে সেইখিনি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে কিন্তু যিখিনি বিকিবলৈও খেতি কৰে সেইখিনি সিহতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। আপুনি সেই ৰাসায়নিক সাৰ
সেইটো মোৰ মতে মই ভুল বুলি ভাবোঁ কাৰণ ৰাসায়ন, আমি নিজৰ স্বাস্থ্যটোৰ কাৰণে চালে নহ'ব আমি বেলেগৰো স্বাস্থ্যটো চাব লাগিব।
অহ ', হয়। কিন্তু কিছুমান মানুহে সেইটো নু বুজে সিহঁতি ব'ল মানে কি পইচা চিনি পায় আৰু সিহতি সিহঁতক মানে পইচা লাগে।
তেওঁলোকে অনলী উপাৰ্জন - উপাৰ্জনটোৰ কাৰণেহে চাই কিন্তু ৰাইজ। ৰ নিজৰ যিটো সুস্থ সেইটো কাৰণে নাচায়।
হয় নাচাই- নাচাই আপুনি একদম ঠিক কথাই কৈছে এ - আঁহ ', এতিয়া কি আমাৰ ইয়াতো তেনেকে বহুত আছে তেনেকুৱা মানুহ অহ ', ময়ও মানে খাইছো খালেই সেইবিলাক খালেই আমাৰ মানে কি পেটটো অলপ অসুস্থতা কৰে। আৰু তাৰ ফলত আমাৰ ইয়াৰ মানে বহুত উম ', মান কিছুমান মানুহ মৰিছেও এজন দুজন তেনেকুৱা ৰাসায়নিক সাৰ খায়। আৰু সেইসমূহ খালে আমাৰ। আমি মানে বেছি দিন জীয়াই নাথাকো আমাৰ যিটো ভৱিষ্যতলৈ আমি আমাৰ গোটেই জীৱন পৰি আছে। সেই জীৱনটোত আমি মানে একো কৰিবগে নোৱাৰিম। এতিয়াৰ পৰা যদি আমি সেইসমূহ খাদ্য খাওঁ। আমি যদি এতিয়াৰ পৰা পচন সাৰ আহ', পচন সাৰত উৎপন্ন হোৱা খাদ্য খাওঁ তেন্তে আমাৰ আমাৰ একো মানে স্বাস্থ্যয়ৰ ক্ষতি নহয়। আৰু মই এই মে - মেচিন যদি নলাই আমি নিজে যদি খেতি কৰো আমাৰ এটা ব্যায়মো হ'ব আৰু উম ', আমাৰ মানে স্বাস্থ্যটো ভালে থাকিব আৰু আমাৰ আমাকো মানে আমি ভৱিষ্যতলৈ আগলৈও মানে আমাৰ স্বাস্থ্য। শিক্ষিত হৈ থাকিব। হয় আপোনালোকে মেচিন প্ৰয়োগ কৰিছে নেকি?
আমি মেচিন প্ৰয়োগ কৰা নাই আমাৰ নিজৰ ঘৰতে গৰু আছে সেই আমি। গৰুৱে হাল বাই আমি নিজে খেতি কৰোঁ।
হয় বাৰু আঁহ ', এতিয়া আহ ', এতিয়া মই ৰাখিছো। হয়- হয় আমাৰো খেতি কি কৰিবলগীয়া আছে। আপোনালোকেও ভালদৰে খেতি কৰক। আজিলৈ ৰাখিছো।